হেল্ল' অ
কি কৰি আছা
এ সন্ধিয়া কাম বন কৰি আজৰি হৈছো এতিয়া
চখলা
চাহ - চাহ খালো।
অ মই এয়া চাহ খাই আছো এতিয়া চাহ খাই আছো
আহ অ কাম কৰি আজৰি হল আৰু এতিয়া
চাহ খাই বোলে সেই অকণ বাচন চচন ধুোওঁগৈ বোলো ওলাইছিলো আৰু আপাৰচনখিনি ধুই লৈ বোলে কামখিনি কৰোগৈ।
উম উম
সন্ধিয়া আৰু কেইটামান কাম আছে কাপোৰ চপাবলৈ ভিজা কাপোৰ আছিলে বাহিৰতে মেলি থৈ দিছো এই সামৰি থৈ দিওঁ গৈ বোলো
অ অ মানে ৰ'দটো ভালকে দিয়া নাই যে কাপোৰ বিলাক নুশুকাই সেইকাৰণে
উম ৰ'দ নাই কিন্তু গুপগুপীয়া ইমান গৰম আজ
অ গৰম দি আছে বহুত
গৰমত থাকিব পৰা নাই
উম
সেনেও কাম নিদিয়ে
অ হলডছ নাই
বহুত গৰম পৰিছে।
উম
চাল্জানে কি কৰি আছে
এ তাই অলপ আগত মোবাইল চাই আছিলে এতিয়া মই বোল কিতাপ অলপ পঢ়িব লাগে বুলি ক'লো আৰু মোবাইলটো থলে থৈ পেলাই এতিা আছে এনেই ঘৰতে কিতাপ ল'ব আৰু অলপ পাছত বলে আপোনাৰোক লাৰ কি কৰি আছে
তপা ধুই আহিবলৈ দিছোঁ
উম
গা ধুই আহুবলৈ বোলো অকণ কিতাপখন চাওক
অ এ সন্ধিয়া টাইমত লাইনতটো নাইথাকে দিগদা হয় এইখিনি সময়ত উম গৰম ইফালে
গৰম নাথিলে ফনখন ন যিহে গৰম পৰিছে আগৰ সন্ধিয়া হোৱাৰ লগতে ভল্টেজ কমিবই
আহ
আমাৰ একে আমাৰ ফালে বেছি প্ৰব্লেম মাথথাে
উম আমাৰ ফালে থাকে অলপ ইমান কম ন হয় আৰু
চাজিং মাইট তাকে আনি দিছোঁ
অ
সেইটো আকৌ বৰ্ডত লগাই থাকিব লাগে চাৰ্জ হৈ থাকে বৰ্ডত লগাই থলেহে
অহ, লাইটটো তেতিয়াহে- তেতিয়া জ্বলি থাকে মানে অ,
লাইন এক নাথাকিলেও মানে চাপৰ্ট এটা পাই থাকিব লাগে আৰু।
অ তেতিয়া উম অ
নহ'লে নজ্বলে
অ
ৰাতিলৈ ভাতৰ লগত কি বনাবা
ভাতৰ লগত থাকে এতিয়া সৰু মাছ কেইটামান আছে
অ
হে পাতত দি পেলাই পিটিকা কৰি খাম বুলি ভাবি আছো। হালধি পাতত দি তাৰপিছত দালি বনাই দিম আৰু ন ইমান গৰমত ইমান বেছি বস্তু বনাই নাথাকো আৰু যেনেে অ মাছৰ পিটিকা তাৰপত দালি হম আপুনি কি বনাব?
মই জানো কি বনাওঁ কচু কেইডালমান কাটি থৈ দিছোঁ আও বেঙেনা কচু কেইডাল বনাওঁ নে নবনাওঁ, আজি কাটিছোঁহে। সজোৱাই নেকিবা তাৰপিছত দুপৰীয়া মাংস বনাইছিলো যে মাংস অকণ আছেই। ল'ৰাটোৱে সেইখিনিকে অকণ খাব আও।
অ'।
কেইটামানত তিয়াই থৈ দিছো গুত ঘুগুনি বনাই দিওঁ নেকি। কাবুলি বুট যে
অ', ঘুগুনি বনাই খায় ন। অ'। ঘুগুনি কেনেকে বনাই আপুনি? বইল কৰি লয়নে বুটকিটা?
অ', বইল কৰি লওঁ। বইল কৰি পেলাই তেল মাৰি দিওঁ আও। পিছত মছলা দিওঁ। জলু জলকীয়া, নহৰু, আদা, পিঁয়াজ সেই অকণ চব একেলগে মিলাই পেলাই হেৰিত, পটাত, শিলপতাত পিচি পেলাই তাতে দি দিওঁ আও, ইমান হেৰি নকো আও। খাবলৈ সময়ত নেমু অকণ চেপি পেলাই তাত পিয়ঁয়াজ, কেঁচা পিয়ঁয়াজ কুটি দিওঁ আৰু তেনেকৈ ঘুগুনি বনাই খাওঁ।
অ', ৰুটিৰ লগতো খাই তেনেকে ভাল লাগ
ৰুটিৰ লগতো খাই আহ ভাল লাগে খাই। ভাবিছিলোঁ পনীৰ অকণ আনিবলৈ দিম নেকি বুলি।
অ'।
তাই এই ওলাই নাযায় বোলে আৰু দেউতাকে
অ', এই ঘৰতো বনাই খাব পাৰে নহয়।
উম, হেই দেউতাকে ক'লে বোলা কাইলৈ গাখ এ আনিম আও, ঘৰতে বনাব। কিনা পনীৰখিনি ইমান হেৰি নহয় ভাল নহয়।
এইবিলাক ভাল নহয় কিনাৰ পনীৰ। কিনাৰ পনীৰ খোৱা ভাল নহয়।
যিহে ডুপ্লিকেট গাখীয়ে দি হেৰি বনাই আ
অ', খাবলৈ ভয়হে। উম। পনীৰ কেনেকে বনাই জানে নে আপুনি?
অ', গাখি খিনি উতলাব লাগে। উতলাই পেলাই নেম অ', বা, নেমুৰস দুচামুচমান দি, ভিনেগা থাকিলে ভিনেগাও দিব পাৰি। নেমু ৰস দুচামুচমান দি পেলাই, হেৰিত গাখীৰখিনিতে, গাখীৰখিনি ফাটি যাব নহয় তেতিয়া ভাল পাতল মানে গামো, হেইচ, উম, কাপোৰ আও গামোচা। চাই হওক বা চাদৰ তেনেকুৱা চব। আৰু ধুতি, ধুতি হ'লে বেছি ভাল হয়। ধুত এই যে কাপোৰ তেনেকুৱা মিহি অ', কটনৰ পিয়'ৰ কটনৰ কাপোৰ তেনেকুৱা, মানে হেৰিখিনি বাচন এটা অ'ও, হেৰি ওপৰতে হেইখন কাপোৰখন দিব লাগে। মানে গুৰুঙা চাইজ আৰু, তাতে সেই পণীৰখিনি ফাটি যোৱা পনী-গা সেইখিনি মানে তাত দিব লাগে। দি লৈ পেলাই এই হেই পুৰা মানে পানী ঢালি দি লৈ পেলাই চেপিব লাগে টাইটকে। চেপাৰ পিছত অকণমান হেৰি হ'ব নহয়, আমাৰ এতিয়া ফ্ৰিজ নাই ওজন বস্তু এটা, এই কিবা ভওৱা শিলপতা আছে যে শিলপতা গুটিটোকে বতি এটা হেৰি প্লেট এখন দি পেলাই প্লেট এখন ওপৰতে হেই কাপোৰখন থৈ, পনীৰ থকা কাপোৰখন থৈ। পিছতে আও আকৌ এখন প্লেটে দি ঢাকি পেলাই শিলপতটোকে দি থৈ দিও আৰু। ঠাণ্ডা হ'লে হেৰি হৈ যায়। মানে, টান হৈ যায় আৰু তেতিয়া। ওজন পালেহে তেতিয়া হেৰিটো ৰি থাকিব যে প্ৰেছাৰটো পৰি থাকিলে চেপেটা হ'ব, কাটিবলৈ ভাল হ'ব। ফিজত থৈ দিলে তেনেকে থৈ দিলেই হয়। কিন্তু আমাৰ এতিয়া ফ্ৰিজ নাই যেতিয়া তেনেকেই বনাওঁ আৰু। হ দে ত্ৰিশ টকা মানুহে হেৰি কৰে, নিজে গোটা হয়
আহ।
ফিজ নহ'লে ঘৰতে বনাই খালে তেনেকেই খাব লাগিব।
উম।
ভালেই হয় ফ্ৰিজত থোৱা নিচিনাই হয়।
অ।
তেনেকৈ বনাওঁ বুলি ক'লে হেৰি দিও বনাব পাৰে তেতিয়া এই কাবুলি বুটৰ লগতও বনাব পাৰি।
অ। কাবিলি বুটৰ লগত ভাল লাগে অ, এনেকে বিয়া সবাহে গলেকে এনেকে দিলেকে খাই পাও নেকে বনোৱা
অঁ মটৰৰ লগতো বনায়, অঁ
নিজে বনাই খোৱা নাই পনীৰটো ঘৰ
পনীৰখিনি ভাজিও দিব পাৰি নাভাজাকেও দিব পাৰে।
অ পনিৰটো বনাওতে কেনেকে বনাই, মাংস নিচিনাই বনাই
মাংস নিচিনাকৈ বনাওঁ, এই হেৰিখিনি বনাই লওঁ আৰু লৈ পেলাই তেতিয়া পনীখিনি ঢালি দিওঁ আৰু। তাতেই, বেলেগকৈ বনায় নেকি নাজানো আৰু মই তেনেকৈ বনাওঁ।
আহ।
বনাই বলৈ
পনিৰটো বনোৱাৰ আগত মানে ফ্ৰাই কৰি লয় নে, ভাজি লয় নে অলপ?
অ মন গ'লে ভাজি লওঁ। মন নগ'লে বোলে আজি এনেকৈয়ে খাম তেনেকয় দি দিও ভাজিলেও হয় নাভাজিলেও হয় যায়। অ, নাভাজিলেও হয় সৰিয়হৰ লগতো বনাই খাব পাৰি। সৰিয়হ যে, বগা সৰিয়হৰ লগত, বিলাহী দি। তেনেকে, উম, তেনেকেও খাব পায়। ভাল লাগে, জানা বিলাহীখিনি, বিলাহীখিনি হেৰি কৰি লওঁ ভাজি লওঁ।
ভাজি লৈ পেলাই
একেবাৰে হেৰি কৰি দিওঁ আ
মিহি কৰি দিয়ে মানে।
মানে হেৰি কৰি দিও, মিলি যায়গ' যে, বিলাহী গোটা-গোটা হৈ নাথা এতিয়া আৰু বিলাহী সিজি একে তাত ওপৰত তেল অকণ বিৰিঙি যায়গ' যে। তেনেকুৱাতে তেতিয়া হেৰি পিঁয়াজৰ হেৰি কৰি লওঁ। সৰহকে দিওঁ, এই মিহি-মিহিকে কুটি লওঁ আৰু, লৈ পেলাই সেই বিলাহী পিঁয়াজ একেলগে গোটেইখিনি যাতে মিলি যায়, মানে পিঁয়াজ বিলাহী বুলি ধৰিব নোৱাৰে তাতে গোটেই মছলা-চছলাখিনি দি ভাজি থাক, ভাজি থকাৰ পিছত হেৰিখিনি দি দিওঁ, দে সৰিয়হখিনি বেছি ভাজিলে তিতা হৈ যাব নহয়। সেইখিনি সিজাৰ পিছত সৰিয়হখিনি দিওঁ, সৰিয়হখিনি দি পেলাই ম মছলাখিনি দিয়ে থৈ দিও আগতে যি - যি মছলা দিও আদা নহৰুৰ পৰা আদি কৰি জিৰা জালুক, অকণ জালুক কমকৈ দিওঁ আৰু টেঙা যে।
অ।
তেতিয়া আকৌ সেইখিনি সৰিয়হখিনি দিয়াৰ পিছত অকণমান সময় লৰাই ভাজি জ থাকে। ঢাকোন মাৰি দিওঁ ঢাকোন মাৰি কম জুইত আৰু সেইখিনি সৰিয়হখিনি দিয়াৰ পিছত ণ দি পিছত হেৰি পানী দি দিওঁ দিয়াৰ পিছত সেইৰিখিনি দি দিওঁ আৰু
আহ
পনে
পনীৰ খিনি দি দিয়া অ
আকৌ অকণ উতল দিবলৈ দিম হৈ যায়
অ বাকী মই মই তেনেকে ঘৰত পনিৰ বনাই খোৱাই নাই যেনিবা
আহঁ
হেৰি গাখীৰ পৰা আকৌ তেনেকে ঢেৰ বস্তুও বনাব পাৰি নহয় মিঠাই
মিঠাইও বনাব পাৰি ঘৰতে ৰসগোল্লাও বনাব পাৰি অ জানে আপুনি বনাবলে এ কিহে থৈ দিছোঁ বনাই পোৱাই নাই
আহ স তেনেকেই হেৰি পনিৰ বনোৱা নিচিনাকে মানে হেৰিতটো হেৰি খিনি উলিয়াই লৈ হবলে খৰ খিনি অ ঘৰখিনি উলিয়াই পেলাই সিহতে ঘৰখিনি দিয়ে বনাই
ময়দা অকণ দিব লাগে নেকি মঠি লব লাগে হবলা তেনেকে
মঠি ল'ব লাগে ন মই ভালক
ময়দা অকণ দি পোাই গাখীৰৰ খৰখিনি এনেকে সানি মঠি লৈ পেলাই সৰু সৰু বল বনাই নেকি
অ বইল বনাই হে বইল বনাই কি পানীত উতলাই দিয়ে নে কি বাৰু
অ পানী উতলাই দিয়ে পানীখিনিও মানে ভক ভককে উতলি থাকিব লাগিব
অ তাত বলকে তাত দি দিব লাগে নেখি ৰ আৰু ময়দা হেৰিখিনি
অঁ চেনী পানীখিনিতে ভক ভককৈ উতলি থাকে তাতে দি দিব লাগে তেনেকে আৰু বেলেগ এতিয়া বনাই নেকি মই বনাই পোৱা নাই সেই মোবাইলতে চাই পেলাই শিকিহে থৈ দিছোঁ
অ মই মাজে মাজে চাওঁ অ পাহৰি থাকো নহয় আকৌ কেনেকে কি কৰে বনায়
অঁ এই বনোৱা সময়ত চাই চাই বনাম আৰু তেতিয়া মোবাইলৰ চাই চাই
উম উম
হ'ব দিয় ন
অ হ'ব দিয়াক
আাগৰ হেৰি মুৰ্গীকেইটাও বান্ধিব লগা আছে যে বান্ধি লওঁগৈ হ'ব দিয়া